শুনিছা?
উম।
মোৰ কি বেছি কিবা ফেনৰ চাউণ্ডটো আহি আছে নেকি বাৰু?
নাই, নাই, নাই, নাই।
জানো কভিডৰ আগত পাতেহে সি পাতে অথনি দেখোন। পাতিলোঁ ইয়াৰ আগত তাৰ আগত নাই চাউণ্টাউন একো।
পাতি আছিলা নেি কপিলৰ লগত।
এ, অলপ আগতে পাতিলোঁ। তোক যে মই ক'লো যে হেৰি ফোন কৰ নেকি নে কিবা যে দিছোঁ ন তোক মেছেজটো।
অ', অ', অ'।
সেই তেতিয়া মানে তাৰ লগত কথা পাতি উঠিছোঁ, ছেকেণ্ড কলতো কা খাই গ'ল অ', নেটৱৰ্ক ইচ্ছোঁ।
অ', মোৰ এইটো মেইন একাউণ্টৰ পৰা কল চল নোযোৱা হ'ল।
উম, কিয়?
ফোন আহে।
মেইন একাউণ্ট মানে সেইটো টাইম হ'ল নহয়।
টাইম নাই হোৱা বোলেটো মোৰ মানে যোনটো আৰু এটা আছিল।
অ', অ'।
সেইটো মানে এইটো তোমাৰ টাইমে হোৱা নাই, চাব লাগিব হিচাপ কৰি ৰখা।
হ'ল তেতিয়া।
ফোন আহে কিন্তু আকৌ ফোন আহি কৰিলে আহে।
সেইটোকে কৰ কথা একেটাই হয় গম পা নে নাই।
অ', সেইটোয়ে মই।
এতিয়া যে তই এতিয়া তই এতিয়া তই যে কৰিছ বা মই কৰিছোঁ। তাৰ লগত একো কথা নাই গ'ম পালি। নিশ্চয়ক
বাকী এতিয়া কি কৰি আছা, খেল চাওঁ তাকে সেইকাৰণে কৈছো ফোনটো মাৰি লওঁ। ফোনটো মাৰি কৰি তাৰ পিছত আৰু চাম মানে খেলটো
ধুনীয়াকে তোৰ মানে ফুটবলত ইণ্টাৰেষ্ট অলপ আছে ন।
আছে মই এই চাম চামকে মানে মই সেই হেৰিত ক'ত চাম ক'ত চাম তাকে ভাবি আছিলো হে তাৰপিছত তোমাৰ এনে গম পাওঁ যে এনেকে ইয়াত, ইয়াত চাব পাৰি কিন্তু পইচা লাগে তাত তোমাৰ কিমান সাতশ নিৰান্নব্বৈ টকা নে কিমান।
অ', অ', গম পাইছোঁ
উম ইমান পইচা দি কোনে চাই মই স গুগলতে স্ক'ৰ টো চাই থাকো আৰু আজি কালি কোনে কি মাৰিলে তাৰপিছত ৰীলতো আহে এই এতিয়াতো আৰু নেৰিমেই আৰু এতিয়া ফাইনেললৈকে
আৰু ফাইনেল কেতিয়া লাগে।
ফাইনেল তোমাৰ জুলাইতে হ'ব ইয়াতে জুলাই কেই তাৰিখে হ'ব জানো মই তোমাক জনাম।
তেতিয়ালৈকে তো ৱাই ফাইতটো আহি যাবা হে কোনে পায় আৰু
অচু জিন্দাবাদ।
ইচ্।
কি ক'ম অ'। নহয় তোৰ মানে খেলত ইণ্টাৰেষ্ট আছে ন সেইকাৰণে দুদিন আগতে খেলিবলৈ যাওঁ যে সেই ষ্টেডিয়ামত।
অ', এই খেলিবলৈ এতিয়া নোযোৱা হলেও এই ভৰিডাল বেয়া হৈ গ'ল যে
উম, গম পাইছোঁ তোৰ অলপ প্ৰব্লেম আছে ন।
উম, এই ভৰিত অলপ কাৰণে মই বোলো খেলা ধূলা বাদ
নাই, নাই নে খেলাই ভাল কিয় জান মানে বেছি এঞ্জয়জিয়ৰ হোৱাতকে এৰি দিয়ে ভাল।
এৰি দিয়াই ভাল উম।
কেতিয়াবা তোৰ নিজৰ বিপদ মাতি আনিব। তাৰ কাৰণে তই আকৌ পইচাও গটিয়াব লাগিলে তোৰ দেহাও ধৰ তোৰ ঘূনীয়া হ'ল।
সেইটোয়ে এইটো কথা বাৰু সেইটোয়ে মোক কয় আৰু ঘৰৰ পৰা কিন্তু যদি কেৰিয়াৰ টো ধৰি লও সেইটো কৰিব পাৰি তেনেহ'লে এইটো বেলেগ এটা কথা। ভাল লও যদি এনেই টাইম পাছৰ কাৰণে
ফুটবলৰ মানে স্কপটো নাই।
এ নাই অ', বহুত কম স্কপ তুমি মানে বহুত কিবা কিবি হব লাগিব তেতিয়াহে পাবা।
হে ইণ্টাৰভিউ চাই আছিলোঁ বুইছ প্ৰডকাষ্টতা। এই ৰাজচামানিৰ যে আ
উ।
কৈছে যে গোটেই ইন্দিয়াট অকল আমাৰ খনে অলপ ভাল কৰিছে ফুটবলৰ ক্ষেত্ৰখনত।
অ', এই হিমন্ত
তাৰ বাহিৰে মানে ইণ্ডিয়া ইণ্ডিয়াখনৰ কিন্তু গুৰুত্ব নাই কৈছে আমাৰ ইয়াৰ ও ৰনাল্ডো বেছি ওলালে হয়।
তাকেইেতো ৰনাল্ডো আৰু কিবা কিবি ওলালে হয়। এ ইমান
আমাৰ ইয়াৰ পৰা নৰ্থ ইষ্টৰ পৰা চাগে সুনীল ছেত্ৰী হেৰি কৰি আছিলে আৰু ন। কষ্ট কৰি আছিল আৰু সুনীল ছেত্ৰী বোলে এতিয়া বোললে ফাইনেলৰ হেৰি এ কি কয় তোৰ এই তোৰ নহয়, নহয় কমেনট্ৰি
অ', হয় বোলা নেকি।
এখন ফাইনেলৰ এই এই ফাই ফাইনেল যেই হুই আছে। কমেনট্ৰি কৰিছে বোলা উম যাওো নাজানো আৰু
হয় নেকি চাগে এই তোমাৰ এই গোটেই ৱৰ্ল্ডৰ ভিতৰত সুনীল ছেতী তিনি নম্বৰত আহে জানে নাই।
কি কৰ
উম, প্ৰথমতে আহে ৰনাল্ডো, তাৰপিছত মেচি। অ' তাৰপিছত মেচি, তাৰপিছত এইটো সুনীল চেত্ৰী।
তেতিয়াহ'লে তো ভাবিছা যদি সি স্ক'প পালে হয় ক'ত থাকিলে হয় আজি।
সেইটোৱে মানে কি তোমাৰ চবতকে মানে বেছি গ'ল মাৰ ভিতৰত আৰু মানে যিমান জীৱনতো যিমান মানে হেৰি দেশ খেলিছে মানে তোমাৰ টৰ্ণামেণ্ট খেলিছে চ'বটে। চবতকে বেছি গ'ল দিয়া এই তুমি বাহিৰত। খেলা হ'লে এতিয়া সেয়া প্লেয়াৰ। উম, সেয়া প্লেয়াৰ যে আজি আজি কিবা হৈ থাকিলো আৰু সুনীল চেত্ৰী।
সঁচাকৈ মানে তালৈ ৰেচপেক আছে বুইছ।
উম, এই মানুহে যে আমাৰ যে মানে কি জানা কিছুমানে ভাবে। সি মানে ফিফা ৱৰ্লড কাপ ইমান বহুত টান বুলি ভাবে মানে ইমান টান নহয়। টো তোমাৰ। এই ইমান কম কম পপুলেশ্যনৰ দেশ বিলাকেই পাই গৈছে আৰু সেই। প্লাছ আমাৰ ইণ্ডিয়াৰ আমাৰ ইণ্ডিয়াৰ প্লেয়াৰ দুটা মানে কেৰেলাৰ নে কৰ। ল'ৰা এটা খেলিছে নহয় ফিফা ওৰ্ল্ড কাপত এবাৰ।
তোৰ মই যিমান দূৰ মানে তাৰ পডকাষ্টৰ পৰা গ'ম পালোঁ।
উম।
হেৰিই চাউথৰ ফালৰ আছে আৰু যি আমাৰ নৰ্থ ইষ্টৰ আছে।
বাকী না
তাৰ বাহিৰে ক'তো নাই মানুহ ক'ৰবাত এটা দুটা ওলাইছে যদি বেলেগ কথা।
উম।
কিন্তু নাই।
নৰ্থ ইষ্টৰ আকৌ তোমাৰ এই মানে অৰুণাচল বিলাক বহুত আছে তাত।
অ' এই মাজতে তই এটা। পাইছিলেনে নাই নাজানো নিউজ এটা এই যে জন এই কিবা আমাৰ ইয়াৰ। সুনীল চেত্ৰী এনে ভিডিঅ'যে কয় কিবা এটা খোলা কথা আছিলে নৰ্থ ইষ্ট বুলি পেলাই কিবা। কোন এইটো
এই এইটো নুখ কিবা নুখুলিলে নে কিবা মই নিউজটো পাইছিলো বাকি তাৰপিছত। সি মানে যোনটো এই তোমাৰ। সি আগৰ যোনটো টিমতে সি মানে পইচা লগাইছিলে বা হেৰি কৰিছিলে। তোমাৰ মোহন বাগান নে কি টিমটোৰ‌ নাম।
পলাই
এই হেৰিয়ে এইটো অ' জনে। নাপাই এই নামটো মই পাহৰি গলোঁ তোমাৰ এই। আৰু এটা হেৰি আছিল, মোহন বাগান আছিল আৰু অ' আৰু এটা টিম আছিল। মানে সেই দুটা টিমৰ ভিতৰত তাৰ এটা টিম তাৰ মানে হয়, টিমটো সি মানে সি মানে অকল গোটেই হেৰিৰ ভিতৰত সিয়েই পইচা লগাই আছে, বাকী কোনেও পইচা লগাব পৰা নাই। তাকো চ'ব নিজৰ পকেটৰ পইচা।
জন ইব্ৰাহিমৰ ইনটাৰেষ্ট আছে বুইছ, সেইকাৰণে সি ইমান টকা দিয়ে তাত।
হেইটোৱে হেইটোৱে আৰু মানে এইটো বহুত পইচা আছে অ' একদম বেলেগ পইচা আছে বুলি কৈছো ইয়াক।
এটা কথা মানে মই বুজিলোঁ। এ একমাত্ৰ ইণ্টাৰেষ্ট থকা মানুহ হৈছে জন ইব্ৰাহিমে। নহ'লে বেলেগ মানুহ আহিলে হয়তো।
অ', সেইটোয়ে।
পইচা পাতি দিবলৈ
উম। এ মানে কি জানা ইটাৰেষ্টত বুলিও কথা নহয় এতিয়া ধৰি লওঁ মই কথাটো কৈছো। তোমাৰ হাতত ধৰি লোৱা ইমান কোটি টকা আছে বা মোৰ হাতত ইমান কোটি টকা আছে। তুমি যদি এতিয়া ধৰি ল ফুটবলটো বহুৰ ডাঙৰ বহুত ডাঙৰ খেল দে একে ৱৰ্ল্ডৰ ভিতৰত চব চবতকে খেল ডাঙৰ খেল হৈছে ফুটবল। কিন্তু অ', কিন্তু এতিয়া ইণ্ডিয়াত আমাৰ সেই মানে হেৰিটো নাই মানে হা টো নাই কেচটো নাই। এতিয়া তুমি ধৰি ল এতিয়া কথাটো কৈছো তুমি ধৰি ল এতিয়া চৰকাৰে খেলখন পাতিছে। তাতে যদি তোমাৰ চাবলৈ কোনো নাযায়।
উম।
তুমি এনেও পইচা নলগোৱা তাত হয় নে নহয় কোৱাচোন এনেও ইনভেষ্ট নকৰা। কাৰণ তু তোমাৰোতো কিবা এটা ওলাব লাগিব না। এতিয়া
মানে কেচটো কেনেকুৱা হৈছে জানা? বলিউডৰ ফিল্ম এখনত তোৰ প্ৰডিউচাৰে যেনেকে টকা লগাব অসমীয়া ইণ্ডাচ নলগায় কেচটো তেনেকুৱা না চিম্পল কথা।
চিম্পল কথা একদম। সেইয়া এতিয়া ধৰি ল ভালকে ধৰি ল এতিয়া ইমান মানুহ আছে আমাৰ গোটেইটে দেশখনত। চবে যদি চা চাপৰ্ট কৰে মই কৈছো নহয় মানে ক্ৰিকেটক ক্ৰিকেটৰ যে নাম গোন্ধই নোহোৱা হৈ যাব।
মানে কি জানা? যেনেকে ক্ৰিকেটটোৰ ক্ৰেজ এটা আছে যে। তেনেকে যদি ক্ৰিকেটৰ নিচিনাকৈ যদি ভলীবলৰ চব জেগাতে ফিল্ড থাকিলে হয়।
উম।
প্লাছ তোৰ চবতে যদি গুৰু ক্ৰিকেটৰ নিচিনাকে যদি ভলী চৰি এ ফুটবলতো যদি দিলে হয়। আজি আমাৰ ইণ্ডিয়াৰ এটা টিম থাকিলে হয়। মই তোক কলো আৰু এৰা কেৰা নহয় বহুত ভাল টিম থাকিলে হয়।
ভাল মানে ভয় কৰিলে হয় মানে ইণ্ডিয়া বুলি
ভয় কৰিলে হয় অ'। এতিয়া আমাৰ ইণ্ডিয়াৰ পৰা নায়েই। ভাবি চোৱা চোন বেয়া লাগে দেই ন এই কথাটো।
এ সঁচা অ' তোৰ একো ইমান ডাঙৰ খেল তাত তুমি বাকী তুমি চব খেলতে আছে চাবাচোন ইণ্ডিয়া চাবলৈ গ'লে হয়নে।
অ', চব খেলতে আছে।
হকীত আছে তাৰপিছত তোমাৰ বেডমিণ্টনত আছে ভলীবলত ভলীবলত আছে।
উম।
দৌৰত আছে জেভলিংডালত আছে।
ফুটবলত নাই একমাত্ৰ।
ফুটবলত নাই।
ভলীবল আছে নে নে নাই?
ভলীবল আছে ভলীবল আছে।
এই ভলীবলৰ চব তোৰ সেই চাউথৰ ফালৰে বেছি আছে হ'বলা।
অ', এই ব ওখ ওখ মানুহ না।
উম, চাউথতে মানে অলপ ক্ৰেজটো বেছি গোটেই ইণ্ডিয়াৰ ভিতৰত চাগে।
উম, উম, উম।
সঁচাকে ফুটবলটো হ'ব লাগিছিল দেই মানুহৰ অকমান হেৰি।
তাকেই
এতিয়া চবেই তই ভাবচোন সৰু সৰু পোৱালী বিলাক ধৰ গাৰ্জেন বিলাকে এই ক্ৰিকেটৰ কোচিঙত লগাই দিয়ে সৰু পৰাই।
সৰু পৰাই কিমান সৰুৰ পৰাই লগাব লগাই দিব চোৱা চোন।
কিয় লগাইছে কাৰণ তাৰ এটা হাইপ আছে। ষ্টেডিয়াম বনাই দিছে চৰকাৰে আৰু মানে ক্ৰিকেটৰ ওপৰত মানে চৰকাৰখনে বেছি গুৰুত্ব দিয়ে টকা খৰচ কৰে কিবা কৰে।
টকা খৰচ কৰি মানে এতিয়া ধৰি লোৱা পইচা পায় এতিয়া যিমান পইচা খৰচ কৰে তিমান দুগুণ দুগুণ অনাই দিয়ে।
সেইটোৱেই তো সেই বস্তুটোৱে যদি চেম যদি এ আজি ফুটবলৰ লগত কৰিলে হয় হয়টো চাগে ফুটবলো তেনেকুৱা জেগাত থাকিলে হয়।
এই সেইটোয়ে মানে কি ধৰি লোৱা মানুহ বিলাকে গুৰুত্বতটো নিদিয়ে যে এতিয়া চবেই। এতিয়া ৰিল বিলাক বনাই থাকে তুমি চাবাচোন ক্ৰিকেটৰ এটা লীগ বিৰাট কোহলি তোমাৰ পষ্টত চাবাচোন। মানে বিৰাট কহলি বুলিয়ে নহয় বেলেগ তুমি ইণ্ডিয়ান ক্ৰিকেটাৰ এটাৰ চাবাচোন। মিলিয়নছৰ ওপৰত ভিউজ গুচি যায় হয়নে বা লাইক গুচি যায় কিন্তু চাবা তুমি ইণ্ডিয়ান ফুটবলাৰ এটা প্লেয়াৰ এটা বা সুনীল চেত্ৰীয়ে আনকি নাযায় মই বেলেগ প্ৰয়ীৰ কথা বাদেই দিছো।
সেই মানুহে চিনিয়ে নাপায়।
চিনিয়ে নাপায় মানুহে কোন চুনিল চেত্ৰী বুলি ক'লে কোন চুনিল হেৰিটোয়ে মানে ফেমাচ হলে মানে কি তোমাৰ এ
মোৰ মানে এই চুনিল ছেত্ৰী বেয়া লাগে বহুত ভাল টেলেণ্ট এটা যে ই চালা সুনীল চেত্ৰী আমাৰ ইয়াত জন্মই হব নালাগিছিলে।
এ নহয় সি মানে সি সি আচলতে মানে কি জানা সি জন্ম হৈছে বাৰু ঠিকেই আছে সি ভুল কৰিলে সি যদি বাহিৰলৈ গুচি গ'লে হয় নহয়
সচা কে। সি মানে সি যিমান যি মানে আমাৰ অ' সি হেৰিখনৰ কথা ভাবিল ন দেশৰ কথা ভাবিলে চাগে।
সেইটো সি সি তাৰো ভাল লাগিব না আজি সি যেতিয়া লৈ যাব এখন দেশ ইণ্ডিয়া দেশসমত যেতিয়া ফিফাত খেলিব। এইটো
সতাক ধৰক দেশেই গুৰুত্ব নিদিলে।
নিদিলে কি ক হ'লে তু
ভ তেনেকুৱা হ'ল।
এতিয়া মেচি ৰোনাল্ডো নেমাৰৰ নিচিনা হাইফল হয়।
তেতিয়া কলে হয় যে ইণ্ডিয়াতটো এনেকুৱা এটা প্য়াৰ আছে খেল চাপিতাৰ। গম পাইছ নে।
হম হম?
আজিতো আমি তাক লৈ চিঞৰিব পাৰিলো হয়।
সেইটোৱে আজি ধৰি লওক তেতিয়াতো চব চা চালে হয় না।
উম, চবেই চালে হয়।
এতিয়া ধৰি লও ৱৰ্ল্ড কাপ খ এতিয়া ক্ৰিকেট ৱৰ্ল্ড কাপটো ধৰি লও ফাইনেল ইণ্ডিয়া যদি ফাইনেললৈ যায় মানুহে প্ৰজেক্ট এটা আনি আনি চায়।
অ'
মানে মানুহে উম, মানুহে ডিউটি, ডিউটি অফিচ চব ছুটি লৈ লয়টো। থকা হ'লে ইমানেই ভাল পায় মানে। সেইটোৱেই।
সেইটো হাইপ এটা বনাই দিয়া হ'ল গম পাইছ। তই এতিয়া চাচোন আই পি এলডাল গোটেই মাহ হয়, তেওঁতো মানুহে ৰখি থাকি তাকেই চাই থাকে।
উম, উম, উম।